শো-শুনিছানে।
হয়-হয় শুনি আছো, শুনিছানে মোৰ মাতটো।
শুনিছো, শুনিছো- শুনিছো।
অঁ-অঁ কি কয়, অঁ যি কৰিছা
এনে আছো এনে, তুমি।
মই পিছে ভাত বনাইছিলোঁ।
অঁ, আজি কিহৰ উপৰত মানে হেৰি কৰিবা আলোচনা কৰিবা।
অঁ, মই ভাবিছোঁ আজি খাদ্যৰ ওপৰত আলোচনা কৰোঁ।
অঁ।
আৰু কি কয় অঁ মানে এনেকুৱা আৰু তোমাৰ ঘৰুৱা খানা মানে অসমীয়া উম অসমীয়া অম খাদ্য
উম, মানে কি জানা মানে। খাদ্যৰ বিষয়ে।
অসমীয়া সাহিত্যৰ বিষয়ে উম অসমীয়া সাহ্যয়ত অসমীয়া থঠালি অসমীয়া থালি তোমাৰ ভাত ভাতৰ লগত মা মচুৰ দালি মাহৰ দালি ই তাৰপিছত মাছ মাছৰ জোল টেঙাই দি তাৰপিছত বিভিন্ন ধৰণৰ মাংস আছে তোমাৰ মুৰ্গীৰ মাংস, হাঁহৰ মাংস, উম আৰু এয়া তোমাৰ গাহৰি মাংস ছাগলীৰ মাংস, পাৰৰ মাংস আৰু আছে বটাহ বহুত বিভিন্ন ধৰণৰ বটাহ আৰু তোমাৰ চাটনি, আচাৰ, চব্জি ভাজি বহুত আছে।
হম
বাকি বনাব জানেনে?
অঁ জানো জানো জানো।
আচ্ছা, কি কি বনাব জানা?
মানে উম সাৰি মাছ মাংস, মাছ আৰু মাঙৰ মাংসৰ বাহিৰে গোটেইখিনি আন
হে বা বা আৰু কি আৰু বাকী এনেকুৱা উম কিবা চাটনি পটাচ কি ভাল পোৱা এনে
মানে এনেইতো দালি বৰতো বহুত বহুত ভাল লাগে এইটো
আচ্ছা মচুৰ দালি নে
অ মচুৰ দালি সেইটো হয় সেইটো খাই ভাল লাগে
আৰু উম আৰু এই খাই পাইছিলা নেকি বাঁহৰ গাজ যে থাকে
বাঁহৰ গাজ নাই সেইটো পোৱা নাই খাৰ কাৰণে এটো খাই পোৱা নাই তুমি খাই পাইছিলা,
বহুত সোৱাদ খাবা আৰু আচাৰটো ভাল লাগে কিন্তু আজি খাইছিলো মই
আমলখী নে বগৰি
মই উম চব চলি যায় মানে কেৱল আচাৰ হলেই হ'ল আৰু আৰু জলকীয়া লগত অ ভূট জলকীয়া আচাৰো আচাৰো আছেতো খাই পাইচানে নে বনাই
ভূট জলকীয়া মানে জ্বলাটো ইমান খাই নাখাওঁ
অ বহুতক মানে বহুতক নামানে উম হুম
সেইটো ক'ব পাৰা
আৰু ঠিকে আছে আৰু এইটো কি কয় উম উ উম আৰু এইটো খাই পাইচা তুমি কি কয় এইটো এই যে পলু যে আছে
পল কি
পলু পলু
পলু মুগাৰ পলু নাই নাই নাই নাই নাই।
শামুক খাই পাইছা? আচ্ছা ঠিক আছে আৰু মাছ মাছ ভাল পোৱা নে?
পাওঁ পাওঁ পাওঁ এনেই কি মাছ মানে কি কি খাই পিছা এনে কি ধৰণৰ মাছ
মইটো বেছিভাগ তোমাৰ এইটো মাছ মিছা মাছটো ভাল লাগে। আৰু কেঁকোৰা চাটনি খাই পাইছা নেকি? কেঁকোৰা পতা যে।
নাই খাই পোৱা।
বহুত সোৱাদ হয়, খাই চাবা।
অ' তোমোলোকৰ ঘৰত পাই নেকি এনেকুৱা?
আহ, আমাৰ ওচৰত ঘৰত ঘৰতে পুখুৰী আছে মানে পিছফালে।
অ'হ।
যদি আহা, মই দি পঠাম। দি পঠাম কিয়, বনাইয়ো খুৱাম।
অ' ঠিক আছে, এদিন যাম।
কি কৈছা?
ঠিক আছে, এদিন যাম। বোলো।
আহিবা আহিবা আহিবা ভাত খোৱাকে আহিবা আৰু বিহুৰ বতৰত আহিবা বেছি ভাত লাগিব অ ভোগালী বিহুত আহিবা ভোগালী বিহুত
অ মাঘ বিহুত
ভোগালী বিহুত আহিবা ভোগালী বিহুত মানে অজস্ৰ থাকে কি খাবা মানে কি মাংস খাবা কি পতাহ খিবা কি দাম খবা চব পাই যাবা আৰু বাকী আজি কি আছে ৰাতিৰ ফালে
ৰাতি মই মানে যোৱাই নাই চাব কাৰণে
অ আচ্ছা মায়ে বনাই আছে
অ
আচ্ছা তুমি সহায় কৰে নে নকৰা
নহয় কেতিয়াবা দিব পাৰোঁ।
অ' কেতিয়াবা আৰু আৰু আৰু কি মাংস বেছি ভাল পোৱা?
মইতো এনেই, মুৰ্গীৰ মাংসই ভাল লাগে আৰু।
মানে কিহেদি মুৰ্গী মাংস মানে বহুত ধৰণে বনাব পাৰে, এতিয়া কোনটো ভাল পোৱা তুমি?
আহ চিম্পল, মানে হাতৰ কামটো।
এই যে তোমাৰ আমি সেইটো খাওঁ মানে ঘৰত। সচৰাচৰ মানে, ব্যৱহাৰ, অ', সেইটো-সেইত লোকেলটো বেছি ভাল লাগে ন?
হয় হয় সেইটো হয়। সেইটো ভাল লাগে।
উম। মোৰ সেইটোৱে প্ৰিয়, সেইটো মানে ঘৰুৱা টাইপৰ লাগে মানে, আৰু বাকী বেলেগ মোৰ বা বাহিৰত বনোৱা টাইপৰ লাগে ৰেষ্টুৰেন্টবোৰত। ইমান ভাল নাপায় এইটো বেছি ভাল পায় এইটো প্ৰিয় মানে, এইটো ঘৰুৱা ষ্টাইলত মাৰ হাত ৰ বনোৱা ষ্টাইল যেন লাগে।
উম। হয়। অসমীয়াটো, আহা নাই নাই, সেইটো নাহা।
অ' অসমীয়াত কি কোৱা?
মানে অসমীয়াতটো বেছিকে উম অস মানে অসমীয়া খাদ্যৰ গুৰুত্ব ভাতটোৱে বেছিকে খোৱা যায়।
আহ পনটা পইতা ভাত খাই পাইছানে নাই‌?
হাঁ, অঁ খাই পাইছো উম পইটা তাত
তাৰে লগত কি কি ভাল লাগে চা কি ভাল লাগে?
দালি বতাহ ভাল লাগে আৰু মাছৰ চাট নে?
মোকতো একো নালাগে, দালি বত আৰু মাছৰ চাটনি হ'লে একো নালাগে আৰু।
অ'
বিৰাত টেষ্টি। আৰু উম আৰু কি কয়, অ' এটা এম পত পইতা ভাত খোৱাৰ পািছত এটা নিচা নিচা লাগে, হয়নে?
অ তোপনি ধৰে দে বহুত ভাল ভাল টোপনি ধৰে
ভাল টোপনি ধৰে আৰু শুই দিলে আৰু কি লাগে আৰু গৰমত এতিয়াতো গৰমৰে দিন হয়। এতিয়া খাব লাগে উম কি কৰা ৰাতি উফিছ যাই থোৱা নে ৰাতিুৱা ভি যাই থোৱা ভাতকেইটা
ততিিওতো বিচাৰি
ৰাতি ভিজাই থব লাগে অ তেতিয়া এটা টেষ্ট উঠে মানে সোৱাদ উ আচল পইতা ভাতৰ মানে এটা সেই পোৱা যায় মানে আমেজ পোৱা যায় ৰাতি ভিজাই থলে
উম হয়
উম আৰু এইটো কি বুলি কয় বহুত আছে আমাৰ অসমীয়া খাদ্যত মানে অজস্ৰ আছে কি খাবা তুমি একো পেলনি নাযায় চবচিৰ কচু ভাবিছা
পাইছো
কচু একো একো পেলোৱা নাযায় ন চব চব ইউজ ব্য্ৱহাৰ হয়
হয় হয় ক'লা কচু খাই পাইছা না
হয় হয় কৰা কচু ঠাৰিও পাত বাতৰ এইটো যে থুৰটো থাকে
অঁ অঁ সেইটো হয়
তলত যিটো হয় যে কি কয় আলুটো
এইটো কি আলো আছিল অ
কচচু আলো বুলি কয় এইটো
অ কচু আলু অ
আৰু তোমাৰ এইটো লগত ভাল লাগে
উ বহুত ভাল লাগে আৰু এইটো ক কি কয় উ কথাাল মিচিং খাই পিছা মুচি মাংস নিচিনাও ভাল লাগে ভালকে বনালে বহুত মছলা চছলা দিলে
এটা হৈছে তোমাৰ কঠালৰ মুচি আৰু আনটো হৈছে তোমাৰ এইটো এই চয়াবিন মাংসৰ ছেকেণ্ড মাংস বুলি কয় মানে দ্বিতীয় মাংস মাংসৰ ভাইটি ভন্তি চাগে ইহতঁ
আৰু এইটো খাই পাইছে নে এইটো উম উম উ কি কয় কঠালৰ গুটিটো যে
কমব দালিত দি কিনে
দালিত দি হক পাৰি চাটনি কৰি হওক পাৰি ভাজি খাব পাৰি মানে যি মনতে যেনে যিমানখিনিকে হব পাৰে মানে একো হেই নাই ন চব ফালৰ পৰা খাৱ পাৰে
অ সেইটো ভাল লাগে কঠাল মানে কঠাল কোনো বস্তু এইবাক নাযায় ফালে বায় সেইখিনিয়ে যায়
ভিতৰত যে আছে বাকলিখিনি আৰু উৰ উৰহিত উৰহি ভাল পোৱা নাই নাই উৰহি যে এটা গ যিটো যে থাকে ভিতৰত
পাও পাও পাও পাও উৰহি পাও।
ভাল লাগে ন আমাৰ আমাৰ ঘৰত খেতি আছিলে যি মানে কি কয় যেতিয়া খেতি আছিলে আমি সদায় মানে খাই আছিলো বহুত ভাল লাগে।
অ, এতিয়া নাই নেকি?
এতিয়া নাই থাকিলে দি পঠালোঁ হয়।
আৰু-আৰু কি খাব পাৰে এনেকুৱা বস্তু?
আৰুতো ৰঙালাও চঙালাও এনেকুৱা খাব পাৰি।
উম, আৰু মানে ঘৰত ঘৰৰ খেতি মানে আৰু মানে বেলেগে মজা ঘৰৰ যেতিয়া ঘৰৰ খেতি কৰে মানে পিছফালে তাৰ পৰা চিঙি আনিলোঁ বোল অ হঠাৎ আনিকনে বনালেও খাই থাকা আৰু।
হয়-হয় ভাল লাগে মানে ঘৰৰ বস্তু কিবা খাব পাৰিলে বহুত-বহুত খিনি ভাল লাগে আৰু বজাৰত চেগে আৰু।
ঠিক আছে দিয়া নেক্সট আৰু আমি বেলেগ খাদ্যৰ ওপৰত কথা পাতিম।
অ, ঠিক হে অ, আৰু-আৰু হেল্ল',